উম, কি কৰিছা? অই এনে তুমি ভাত পানী খালে নে?
ভাত পানী খালা?
মই খালো, তুমি অ'।
খালো। বৰ্তমান কি কৰিছ, আছো আৰু বাকী খবৰ খাতি ভাল।
উম ভালেই, তোমাৰ? উম'।
কলেজ গৈছিলা নাই।
নাই এইকেইদিন যোৱা নাই। তুমি গৈছিলা?
গৈছিলো আজি এদিন কিয় যোৱা নাই কিবা আছে নেকি বিশেষ।
নাই একো নাই এনেই গাটো ভাল নহয় যে সেইকাৰণে যোৱা নাই।
আচ্ছা।
তুমি কিমান ক্লাছত।
মই টুৱেল্ভ তুমি?
উম চেম।
আচ্ছা, হায়াৰ চেকেন। ফাইনেল দিবা মানে এইবাৰ দিম মানে এবাৰ
হাই হাই চেকেণ্ডৰী পিছত ফুৰিবলে যাওঁ বলা কবাত।
উম পাৰা যায় পিছে ক'ত যাবা?
অ তুমি কোৱা ক'ত যাবা তাৱাং চাৱাং গলা?
অ ইফালে যাব পাৰা যায়।
উম উম কেজনমান উলোৱা।
অ তুমি ওলাই লোৱা মই ইফালে মোৰ লগৰ পাম বাৰু যাবলে।
আমাৰ ল'ৰাগিতাই ল'ৰাধুৰটো ঠিয় হৈ আছে জামানে ঠেং দাঙিয়ে থাকে যাওঁ বুলি ক'লে।
এ। আমাৰ আমাৰ লগৰখিনিও পাৰে বাৰু নাই আছে যাব পাৰিব মোৰ লগৰ। উম।
ঠিকে আছে প্লেনটো বনাবা তেতিয়া হ'লে।
উম।
বাজেট কিমান? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'